কি কৰিছ?
এ আছো, এনেই পিছফালে বাহ তলত বহি।
অ', আমিও এই পাচ আমিও এই পাচ পিনে আছোহি গৰম
অ', উম, এই গৰমত আগফালে ওলাবই নোৱাৰি। পিছফালে বাহ তলতে, উম । অ', ভাত খালে আৰু?
অ', খালো।
অ', অ', কি দি খালে?
এ দালি, কঁঠালগুটি, ভাতকেৰেলা।
অ', উম, এ যেনেতেনে এখন বনাই খোৱাটোৱে বহুত, গৰমত। আমিও তেনেকে খালো দালি, আলু, কঠালগুটি পিটিকা।
অহ। বাকী ভাল আৰু?
অ ভালে।
এই গৰম বন্ধত যাবলৈ কাৰণে কিবা প্লেনিং?
অ এ ফুৰিব যাব লাগিব তথাপিও ইমান গৰম এতিয়া যাবলৈ অস শান্তিও লাগে তথাপিও উম এই ধুনুুৱে যাবলৈ উৎপাত লাগিয়ে আছে।
উম যি ৰ'দ দিছে এ ফুৰিবলৈ যোৱাও টানহে।
অ মানুহ মানে গৰম সোমাই বেমাৰ হে হ'ব, উম অ' উম। জ্বৰটো হ'লে মানে উম উম জ্বৰ হ'লে ভাল নহয় ওলাবলৈ।
জ্বৰ হোৱা মানে জ্বৰ হোৱাৰ ওচৰত থাকিব নোৱাৰি। আকৌ বিয়পিয়ে যায় গৈ বাক
উম ঘৰখনত মানে এটাও হ'লেগে বাকি চবৰে হৈ যায়। ভাইৰাছৰ নিচিনা হয় আছে বস্তুটো। সেই ক অ' এই ক'ৰোণাৰ দিনত যে যেনেকুৱা হৈছিলে।
অ এই ক'ৰোণা বেজিটো দিয়া পাই মানুহ বিলাকৰ
অ এই তেনেকুৱা নিচিনাই হ'ল হ'বলা। মানুহ মানুহবিলাক মানে আগতকৈ মানে কিবা কমজৰি নিচিনা হ'ল, বিষ অ' অ বিষ হে কিবা এনেকুৱা, বিষটো মানে বেছি হৈ হৈছে গৈ।
জ্বৰটো উঠাৰ লগে লগে ভৰি বিষ, গাঠি বিষ, গা বিষ
অ সৰু ল'ৰা-ছোৱালী বিলাকো তেনেকুৱা বিষ জ্বৰ আমাৰ ছোৱালীজনী জ্বৰ উঠিলগে। বিষেছে কিবা এনেকুৱা কৈ থাকে।
আগে বিষ হৈ লয় তাৰপিছতহে জ্বৰটো হেৰি হয় গৈ।
অ'।
ক'ৰোণা বেজি লোৱাৰ পৰা মানুহবিলাকৰ বহুত বেমাৰ হ'ল গৈ।
অ'।
বহু বেমাৰ অ' ভালেই নহয় আৰু এণ্টিবায়টিক লাগিবই লগত। এণ্টিবায়টিক নোহোৱা নোখোৱালৈকে জ্বৰ ভালে নহয়।
অ' ভালেই নহয়। নহ'লে বেজি
বেজি দিব লাগিব নহ'লে বা জ্বৰৰ লগত এন্টিবায়টিক ঔষধটো খাবই লাগিব। আৰু এণ্টিবায়টিকটো খালেও গাবিলাক হেৰি লাগি থাকে, বেয়া লাগি থাকে বহুত। দুৰ্বল দুৰ্বল হৈ যায়গৈ। অ বহুত দুৰ্বল হৈ যায়গৈ।
অ সেইটো খালে মানে মানুহক দু
আহ দুৰ্বল কৰি পেলাই। অ বহুত দুৰ্বল কৰি পেলাই মানে আৰু।
উম। এতিয়া কি কৰি হেৰিয়া কি বুলি কয় আপুনি ক'বাত যাব ফুৰিবলৈ?
এ গৰমত কি যাবা আৰু।
অ'।
ঘৰতে থাকো থে ঘৰতে থাকিবলৈ টান গৰমত এই ৰ'দত কাপোৰ-কানি পিন্ধা মানে আৰু ঘৰতে আৰু যেমন-তেমন পিন্ধ থাকিব পাৰি। এতিয়া ক'বাল গলেতো পিন্ধি যাবই লাগিব।
অ ভাল জোৰ পিন্ধি যাবই লাগিব। এ এনেকুৱা মানে গৰমত অ গৰমত মানে কটনৰবিলাক কটনৰ কাপোৰবিলাক হ'ব লাগে, তেনেকে পিন্ধিলে অকন আৰাম লাগে আৰু। অ ৰ'দত অহ ৰ'দত মানে ওলাই যাব নোৱাৰি অহ।
যেনেকুৱা ঘৰ পৰা ওলাবই নোৱাৰি যেনেকা তাপ।
অ কি ধান ৰুইছে নে নাই এতিয়া গৰমত?
ধান নাই ৰোৱা নাই, বৰষুণে নাই কি ধান ৰুম বুলো।
এইবাৰ বৰষুণটো নিদিবই নেকি মানুহ চাগে খেতি বাতি নহ'বই।
নহ'বই যিবিলাক পানী দি দি ধান ৰোৱা গৈছ সেইবিলাকো ৰঙা পৰি শুকাই গৈছেগৈ।
উম, আৰু কিমান এই ৰ'দত কিমান পানী দিব মানুহে। হয় নে, পানী দিবহে শুকাই যাবই লগে ল এইটো ৰ'দত পানী দি লাভ নাই
এতিয়া ৰোৱা বিলাককে দেখিছোঁ নহয় ৰঙা পৰি পৰি গৈছে।
অ', অ', সেয়া মানে অ' মেচিনৰ পানী দি ৰুইছিলে চাগে সেয়া।
অ', অ', মেচিনৰ পানী দি ৰোৱা, ৰোৱা নৰুোৱা একো লাভ নাই।
অ'। সেয়া ভাল নহ'বগৈ অ'। অ' এইটো ছিজনত মানে সেই ওপৰৰ বৰষুণটোহে মানে কাম দিয়ে।
অ'। এ, মেচিনৰ পানী দিয়ে কাম নিদিয়ে মেচিনৰ পানী বুৰ খেতিটোত ভাল হয় আৰু।
অ' সেইটো চিজনত কি আৰু ৰ'দটো দিয়ে যদি ঠাণ্ডাতো থাকে যে ইমান মানে পানীতো, পানীতো শুকুৱাই নিদিয়ে।
এত-এতিয়াও ৰুই দিয়াৰ লগে লগে শুকান কটৌতো দৌৰি শুব পৰা হৈ আছে দ ৰুৱা মাটিত।
অ' উম, এইবাৰ চাগে ধান ভাল নহ'বই মানুহবিলা
আৰু হেৰিও নহয় ক'বও নোৱাৰি নহয় যি এক দিব একেবাৰে ধাৰাসাৰে দি ৰুৱাবিলাকো তল যায়। অ' ৰুৱাবিলাকো তল যায়গৈ।
অ' যোৱা বছৰটা আগৰ বছৰে তেনেকুৱা হৈছিলে।
অ' মানে খেতি কৰি কোনোফালে শান্তি নাই আৰু।
অ' এইটো চিজনত হম। হম, যোৱা বছ তেনেকুৱা হৈছিলে ৰুই পানী নাই নাই ৰুই দিয়া পাছতে একেবাৰে পথাৰ বগা হৈ গ'ল।
বগা হৈ গ'ল কঠীয়া নুযুই, এতিয়াহ'লে শুকান বৰষুণ চৰষুণ নাই।
উম।
এতিয়া বৰষুণ নাই এতিয়া ৰুৱবলৈ দিগদাৰ হৈ আছে।
দিলে ভালকে দিব নিদিলে মানে নিদিব এনেকুৱাই হ'ব এবাৰ।
অ' সেয়ে তেনেকে তাকে কি কৰা যায় ৰুবলৈ লগা হৈ আছে।
অ' উম, চাই লওঁ কেইদিনমান কেনেক কি হয়। দিনো গৈ এ, ভাদ মাহলৈকে এনেই ৰুব পাৰেতো। অ' পানী যদি শেষতীয়াকে অ' আজিকালি মানুহ বিলাক এনেও আগতিয়াই
আগতিয়াই, ইঘক দেখি সিঘৰ সিঘক দেখি ইঘৰ মানে, কোনে যিমান পাওঁ সোনকালে ৰুওঁ সেইটো ধানদাত থাকে যে, সেইটো কাৰণে সময়তো গ'ল গ'ল গ'ল গ'ল তেনেকুৱা লাগি থাকে।
অ' আগতেো আমি দেখো ভাদ মাহলৈকে ধান ৰুই থাকে।
অ' এতিয়া আজিকালি নহয়।
আজিকালিৰ নহয় এতিয়া।
উম, আকৌ শালি ধান কাটাৰ লগে লগে আকৌ ব চিজনৰ আগে এবাৰ উম, আৰম্ভ বোৰ খেতি আৰম্ভ কৰেই।
উম।
যিমান পাৰোঁ সোনকালে ৰুৱা ধান্ডাত লগায়।
সোনকালে ৰুই আজৰি হোৱাটোৱে
উম।
উ। ঠিকে আছে তেনেহলে, সেইবিলাক শুনো অকনমানি কাম বিলাক আগতীয়া হৈ থাকে।
আগতীয়াকে হৈ থাকে, কাটিবও আগতীয়াকে হয় গৈ।
অ'।
মিচিং বিলাক অ', অ', এই, অ', গ'ল আও।
অ'।
তুমি আহিলানে নাই, দেখা নাপালো যে।
অ', গৈছিলো নহয়।
অ', এই যি মানুহ আও।
অ', মানুহৰ উৎপাতত মানে আৰু বিয়া দিনাখন কোন আহিছে কোন নাই, ইমান মন কৰি থকা নাযায়ে। উ।
সন্ধিয়া সময়ত বেছি ভিৰ হয়। সেইখিনি সময়তে আহিছিলা নেকি বাৰু?
অ', সেইখিনি সময়তে গৈছিলো।
অ', সেইটো কাৰণে দেখা পোৱা নগ'ল।
অ'। এ, সন্ধিয়া সময়কণত মানুহ ভিৰ হয়ে। চব কামতে মানে, মানুহ বিলাকে ভাব ৰ'দ দি আৰু এতিয়া গৰম দিন নহয় জানো। অ', অ', অ', ঠাণ্ডা পৰিলে অলপ যাম এনেকে বুলি ভাবি থাকে।
অ'।
চব মানুহে সন্ধিয়া সময়কণতে হৈ গৈ আও।
অ', সন্ধিয়া সময়তে ভিৰ হয় আৰু।
উ।
আমাৰ বুলি নহয়, চব বিয়াতে তেনেকুৱা, সন্ধিয়া সময়তে ভিৰ হয়।
অ'।
আমিও জানো, আমিও বেলেগৰ বিয়ালৈ সন্ধিয়া সময়তেতো যাওঁ। অকণ মানুহ ভিৰটো কমক , সেই তেনেকুৱা।
অ', আৰু সেইখিনি সময়ত গৈ মানে ওলাই গৈ ভালো লাগে যে। উ, দিননতে মানে, অ' দিনতে গ'লে ভাল নালাগে নহ‌ তেনেকে গৈ গৈ এতিয়া মানে, সেই সন্ধিয়াতে যোৱা হয় গৈ, উ।
বাকী, ছোৱালীজনী ভাল আৰু?
অ', ভালেই, এ, তাই কিবা এটা বেমাৰ হে হৈছে নেকি! মানে হেৰি হৈছে যে, এই ধূ-ধূপ উঠি উঠি।
অ'। এতিয়া হেৰি নহয়, বসন্ত ছিজন হৈছে এতিয়া।
অ'।
তেনেকুৱাও হ'ব পায় আই
অ' তাকে জোৰণি পানী অকন খোৱাই ল'ম।
অ'।
চাই লওঁ আজি ওলাইছেহে যে।
অ'।
দুটা মানে এনেকে ধূ, অ', ধূপ উঠা নিচিনা এনেকে উঠিছে। কি কয় বাৰ এই গৰমখনত এনেকুৱা হ'লে গে আকৌ দি
অ', দিগদাৰ হৈ যায়গৈ। কাপোৰ কানি পিন্ধাহে দিগদাৰ।
অ', এই দুদিন মানৰ আগতে হেৰি বা ল'ৰাটো সে হৈছিলে নহয়। সেই তেনেকে তাৰ নিচিনাই হৈছে যে মোৰ এতিয়া সেইটো মানে তেনেকুৱাই হৈছে নেকি বুলি মানে সন্দেহ লাগি আছে। ধূপ উঠি উঠি পেলাই, বসন্ত উঠিছিলে, হ'বও পাৰে, অ'। গৰমৰ ছিজন নহয় এতিয়া, সেইবিলাক তেনেকুৱা হয়ে, খজতি এই খজতিহে হৈছেনে বোলো তেনেকুৱা কিবাহে ওলাইছে এতিয়া, আজিৰ দিনটো চাইলও। উ। বেলেগ ডক্তৰৰ ঔষধ চৌষধ ব্যৱহাৰ নকৰো আৰু। এই জোৰণি পানী অকণ খুৱাম, খুৱাই পেলাই এ তেনেকুৱা হলেকে আকৌ কিবা হেৰি কৰিব লাগে নহয় ধূনা হেইয়া হেৰি দি অ' তাকে বা সেইদিনাখন ল'ৰাটোক কৰি থকা দেখিছো, তেনেকে কৰি দিব লাগে। লাগিব।
অ' সেই ধুনা আৰু হেৰি দিব লাগিব মহানিম টিতা পাট, মহানিম টিতা পাট। সেয়া দিলেও বোলে সোনকালে শুকাই।
অ' তেনেকে দিব লাগিব যদি তেনেকুৱা হয়।
অ' অ' অ'।
ডক্তৰৰ ঔষধটো সেইবিলাকত ব্যৱহাৰ কৰিব নোৱাৰিয়ে।
ব্যৱহাৰ কৰিব নোৱাৰি আগে প্ৰথমে জোৰণি পানী খুৱাই ল'ব লাগিব তাৰ পাছতহে।
অ'। ছোৱালীজনী এতিয়া ঘৰতে আছে নে ক'ৰবাত গ'ল?
ছোৱালীজনী ঘৰত নাই এই ওচৰতে নামঘৰত কিবা নামৰ কৰ্মশালা আৰু বৰগীতৰ কৰ্মশালা হৈছে যে
অ'
তাত তাত গৈছে।
অ' অ' এতিয়া গৰম বন্ধত মানে সেয়া হ'ব আৰু।
অ' অ' হ'ব।
কৰ্মশালা নাটকৰো হয় নহয়।
অ' হয় নাটকো।
অ' নাটকত দিয়া নাই?
নাটকত দিয়া নাই।
অ'
এই তাৰ মানে হেৰি আছে নহয়, এ ব্ৰত আছে নহয়, ব্ৰতটো শেষ হোৱা তেন দিব পাৰিলোহেঁতেন।
অ' কেইদিনৰ কাৰণে আছে ব্ৰত
এতিয়া ষোল্ল দিন আছে।
উম। ষোল্ল দিন এনেকে হেৰি লগৰ কিবা বিয়া ত বিয়া নোহোৱা ছোৱালীৰ লগত ভাত একেলগে খোৱা লাগে তেতিয়া হ'লে সোনকালে কাটা যায় নহয়। অ' দুজনী তিনিজনী মান লগ লাগি।
অ'
তেতিয়া সোনকালে বৰতটো ভাঙা যাব।
অ' তেতিয়া সোনকালে ভাঙা যায়।
অ' শেষত কি নাম পাতি দিব দিছে চাগে?
অ' নাম পাতিবলৈ দিছে।
অ'
আকৌ
এইবিলাক মানে ভেজ অ' এইবিলাক ভেজাল মাৰি দিব লাগে। কিবা কিবি উঠিছে চাগে নহয় আকৌ ব্ৰত আছে যদি।
আছে।
কি কি উঠিছে?
এই ৰাজহাঁহ এযোৰ। আৰু কিবা মিথই, মিঠাতেল।
অ'
আৰু ৰঙা কাপোৰ এনেকে উঠিছে মানে।
অ' এই ভেজাল বিলাক মাৰিয়ে দিব এতিয়াই। পিছলৈ থয় নিদিব অ' সেইবিলাকে মানে পিছত উম, ভেজাল হয়গৈ অ' অ'। লগৰ হেই লগত।
অ' লগৰ সেই লগতে কৰি দিলে মানে ভাল পিছত আৰু থ-থ- কৰিম কৰিম বুলি কৈ থাকিলে মানে ৰৈয়ে যায়গৈ।
আৰু পাহৰিও যোৱা হ'বগৈ বে বেছিদিন অ', অ', এতিয়া অ' এতিয়া সোনকালে কৰিলে হ'লে বস্তু কেইটা কি কি মনত আছে, হম। পাহৰি থাকিব এটা দিব এটা নিদিব তাকে আকৌ সেইটো দুখ লাগি থাকিব।
লাগি যাবগৈ।
হ'ব দিয়ক ন'।
অ', অ', হ'ব দিয়া।